অ ভাল নে?
ভাল ভাল খবৰ ভাল। আপোনাৰ?
অ অ ভালে দিয়ক ভালে আছো আছো দিয়ক।
অ আপোনাৰ মাজতে হেৰি হৈছিলে এ কিবা এটা কাম এটাত সোমাইছিলে নহয় কামটো কেনেকুৱা কৰি আছে? ঠিক-থাক কা কৰি আছ
কামটো ঠিকে ঠাকে চলি আছে ভগৱানৰ কৃপাত।
এই দিয়ক দিয়ক চলিলেই হ'ল দিয়ক দিয়ক। চলিলেই হ'ল। এই আপোনাৰ কি হৈছিলে মানে যোৱ কালি মই আপোনাক দেখিছিলো বজাৰ কৰিব যে আহিছিলে। অ বজাৰত মই দেখিছিলো এই আপোনাৰ যোৱাকালি আপোনাৰ শনি-শনিবাৰ বজাত হয় হয়। আপোনাৰ দেখোঁতে আপোনাৰ আপুনি চাগে গাড়ীৰ ভিতৰত আছিলে গম নাপালে মই মাতি আছিলো।
অ মই অলপ ব্যস্ত হৈ আছিলো বুজিছে।
অ এইয়া পানী লাও নে কি কিনিছিলে যে? দোকানখন।
অ পানীলাও কিনিছিলো, উৰহি-উৰহি নাই কিনা অ উহি এই কাৰণ উৰহি এটা বিছ এটা পোৱা যায় বুইছে?
অ।
সেইটো নাপালো বজাৰত বহুত বিচাৰিলো।
অ অ শুকান উৰহি আপোনাৰ গুটিটো লাগে নেকি?
অ গুটিটো-গুটিটো মানে ঔষধ এটা লাগে বুজিছে হয় হয়।
এটা কাম কৰক। এয়া মোৰ তাত আছে, আমাৰ ঘৰত মানে উৰহি গছ আছিলে যে, মই এতিয়া তাত তাৰ মানে আপোনাৰ পচাই পেলাই থৈ দিছো গুটি লাগিলে আপুনি পাব আছে আমাৰ তাত, মই এক কেজিমান থৈ দিছো, এনেকে মানে অ শুকান গুটি আছে।
আপুনি আপুনি কি লগাব নেকি উৰহি?
উৰহি মানে মই তেনেকে খেতি বাতিয়ো কৰো ন, মই এতিয়া আমাৰ এতিয়া মানে তিয়হ পেলাইছো যে এতিয়া উৰহি এতিয়া এ এতিয়া উৰহি নহয় এতিয়া উৰহিটো অলপ আপোনাৰ ঠাণ্ডাটো আহি পৰিলে উৰহি হ'ব আৰু।
অ।
তাকে এ এতিয়া তাকে সেইটো কৰি আছো অলপ এ কি কৰো এতিয়া মানে তাক ভাবি আছো, তিয়হ কৰিলো বুজিছে তিয়হ এতিয়া গৰুৱে মানে আজি কি আজি গৈছিলো বহুত দিনৰ মানে মূৰত যোৱ কালি মানে নগ'লোৱ যে জেওৰা এখন আপোনাৰ ভাঙা আছিলে, গোটেই ছাগলী আহি গৈছিল নে গোতেই আগবিলাক খাই গ'ল নহয়, দহ গজোপা গছ মোৰ এতিয়া আহনেে গ'ল।
সেইটোৱে আৰু আজিকালি মানে বুজিছে ছাগলীৰ জীৱ-জন্তু খুব জ্বলাই আৰু। কি কৰিব এতিয়া বাসস্থান সিহঁতি এতিয়া নাথাকিলেটো তাতে থাকিব লাগিব।
সেইটোয়ে সেইটো নহয় বাসস্থান মানে কি এতিয়া চ গৃহস্থ ঘৰে ছাগলী কুকুৰ ছাগলী ছাগলী গৰু পোহে দেই তেওঁলোকে ছাগলী গৰু পোহে তেওঁলোকে বানী কৰি নথয় তেওঁলোকে এৰি এৰি দিয়ে এতিয়া মই এতিয়াতো আমি আমি এতিয়া দুখীয়া মানুহ আমি এতিয়া তু খেতি বাতি কৰিয়ে চলিব লাগিব এতিয়া আমি যদি এই খেতি বাতি কৰি পেলাই যদি আমি যদি লোকচানৰ সন্মুখীন যদি হওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব কওকচোন আমাৰতো বেয়া লাগিব ন আচলতে গৃহ ঘৰৰ গাত দুখ গৃহস্থ ঘৰ এইবিলাক জীৱ জন্তু পোহিচে তেওঁলোকে বান্ধি হয় বুজিছেনে
হয়
উম আপুনি আজি কৰবাত যোৱা নাই ক'তো যোৱা নাই
মই আজি গৈছিলো এই নগাঁৱত গৈছিলো তাৰপিছত আহিলো এ নগাঁও আপোনাৰ হেত গৈছিলো এয়া এ বীজ কিনিব গৈছিলো
বিজ কিনিব গৈছিলে
হয় হয়
কিবা পাছে আছে নেকি সকাম চকাম
নাই সকাম বুলি নহয় এনেও লাগে লৈ আনিলো
হয় হয় হয় ঠিকে আছে তাকে আজি মেনে
সকলো
এই একদম ভাল ভাল একদম সকলোৰে ভাল এক একদম ভাল অহা কালিলে মা হত চাগে আপোনাৰ দেলহিলৈ যাব বুজিছে
ক'ত যাব
দেলহি যাব নতুন দেলহি
অ কিবা বেমাৰৰ কাৰণে নে কি
নহয় নহয় এনেই ঘুৰিবলৈ মোক কৈ আছে ঘুৰিব যাম ঘুৰিব যাম এতিয়া আমি এতিয়া দুখীয়া মানুহ হয় হয়
মানুহে আৰু কিমান আৰু ঘৰৰ ভিতৰত সোমাব মানুহক এটা নতুন এটা বস্তু শিকিবও পোৱা যায় বাহিৰলৈ যালে
হয় খেতি বাতি কৰো এতিয়া তাকে মানে অলপ কি কৰিছো ভঁৰালৰ ধান বেচি পেলাই মাহঁতক কৈছো কি জাততে ঘূৰি আহ আশাটো পূৰণ কৰক আৰু ন
হয়
অ তাকে এতিয়া মানে কি হ'ল আপোনাৰ ভাবিছো এইটো মাহতে মই এখন বাইক এখনো ল'ম বুলি ভাবিছো যিহেতু নাই চাই চেল কিমান নো চলাম আৰু এখন লাগেই দিয়কচোন ই ঘ ঘপককে ইটো সিটো যাবলৈ তাকে এ বিচ মোন সৰিয়হ বেচিলো তোমাৰ আহ যোৱাকালি সৰিয়হ বিস্পুন দিছিলোঁ বিস্পুন সৰিয়হ বেচিলো বুজিছানে?
কৰে যি কৰে,
বুজিছেনে?
হয়, বুছো-বুছো
অ, বিচমোন সৰিয়হ বেচিলো আপোনাৰ, আজি যোৱাকালি বেচিলো। তাৰ পাছত আপোনাৰ ধান বেচিলেও আপোনাৰ আহ, আ এ, এক কুইণ্টেল ধান বেচিব।
ধান ক'ত বেচিব?
ধান আপোনাৰ আমাৰ ইয়াতে আছে। গুদামঘৰ আছে, তেওঁলোকে আহি পেলাই গাড়ী দি আহি লৈ যায় ঘৰৰ পৰা। তেওঁলোকক খবৰ কৰিব লাগে খালি, এইবাৰ এইবাৰ এইবাৰ খেতি ভাল নহ'ল। এইবাৰ আপোনাৰ মানে চব মানে পতান ওলালে বুজিছেনে মোৰ খে খেতি এইবাৰ বহুত মানে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল এইবাৰ।
হয়।
তাকে মনটোও লাগি আছে বেয়া। কিন্তু এটা কথা মানে এক লোকচান কিয়? মানুহে খেতি বাতি কৰিলে মানে এবাৰ যদি আপোনাৰ এইটো বছৰত যদি আপুনি যদি লোকচানৰ সন্মুখীন হৈছে, অহা বছৰ আপুনি ভগৱানৰ কিপাত আপুনি ভালো হ'ব। হয়, ভাল লাভ হ'ব পাৰে। হয় হয়। সেইটোৱে, সেইটোৱে সেই। হয়, হয়, হয়, আপুনি হেৰি হয়, আপুনি যে মাকৈৰ খেতি কি হ'ল? আপোনাৰ চাৰি বিঘা নে পাঁচ বিঘা মাটিতে যে কৰিছিলে মাকৈ?
অ, এই চাৰি বিঘা।
কি হ'ল নো?
মাকৈ টো মানে কৰিলোঁ, কৰিলোঁ।
হয়।
তাৰপিছত আমাৰ সেইফালেতো আপোনাৰ হাতীটো অলপমান অসুবিধা আছে। হয়, হয় একদম হাতী আহি গো গোটেই মোৰ আধা আধি খেতি শেষ কৰি পেলালে।
অ'হ এ নক'ব আৰু বুজিছে, হাতীবোৰৰ কাৰণে হয়।
তাৰপিছত মই খবৰ ললোঁ। ৰাতি শোৱা বুলি। ই ইখন বালিচৰা পাহাৰ বুলি কয়।
হয়।
সেই পাহাৰতে থাকিছিলে। এতিয়া বোলে পাহাৰখন কাটি পেলাই তাত কিবা বোলে টল বনাইছে।
অ'হ, হয় দিয়ক।
সেইকাৰণে হাতী সকলো বাসস্থানো নাইকিয়া হৈ আছে।
হয়, হয়, এই হাতী-হাতী হয়, হাতীবোৰৰ কথা ন'কব সেই এইবোৰে মানে আপোনাৰ কি এতিয়া মানে উপায়ো নাই ন। তেওঁলোকৰ এতিয়া বেচেৰা সোপা এতিয়া যাব নো ক'ত। তেওঁলোকৰ এতিয়া আমি-আমি সকলোৱে এতিয়া তেওঁলোকৰ তেতিয়া যদি ঘৰত আহি পেলাই যদি আমি যদি তেওঁলোকৰ যদি এ ঘৰ-চৰ দখল কৰোঁ তেওঁলোকৰ খাদ্য খাদ্য সম্ভাৰ বিলাক যদি আমি যদি আমাৰ দখললৈ লৈ আহোঁ তেওঁলোক যাব ক'ত, তেওঁলোকে আমাকে অনিষ্ট কৰিব ন, অ' তাকে মানে এতিয়া উপায়ে নাই, এতিয়া উপায়হীন হৈ পেলাই তেওঁলোকে এইবোৰ মানে এইবোৰত লাগে। এ, বেচেৰাটোৰ কাৰণে বেয়াও লাগে এতিয়া কিনো কৰিম আৰু।
হয়, হয়, বহুত বেয়া লাগে, সেইটো বেয়া লাগিলেতো নহ'ব আমি একো কৰিবই নোৱাৰোঁ। দিয়কচোন, আমি এতিয়া মধ্য শ্ৰেণী মানুহ এতিয়া কি কৰিম আৰু।
হয়, হয়, আমাৰ ইয়াত মাজতে হাতী ওলাইছিলে দেই আপোনাৰ হ'ল আপোনাৰ এইয়া চাৰি সপ্তাহ মান হ'ল আপোনাৰ, হাতী ওলাওঁ তে আপোনাৰ কি হ'ল হাতীৰ লগত আপোনাৰ মানে বহুত ডাঙৰ মানে আপোনাৰ পাঁচশজনীয়া এটা মানে হাতীৰ দল আহিছিলে দেই আমাৰ ইয়াত মানে পাহাৰৰ পৰা নামে যে ভৈয়াম পাহ ভৈয়ামলৈ।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
ত নামুতে আপোনাৰ কি হ'ল হাতীটোৰ লগত আপোনাৰ আহিছিলে সৰু, সৰু পোৱালিও থাকে ন হাতীৰ লগত। এজন থাকিবই পোৱালিএ এটা কি হ'ল আপোনাৰ গাঁতত সোমালে গাঁতত সোমাই পেলাই এতিয়া ওলাব নোৱাৰা হ'ল। মানুহবোৰে এইফালে হাত এইফালে, এইফালে বম চম ফুটাই আপোনাৰ মানে ফটকা চটকা ফুটাই জুই চুই লৈ পেলাই হাতি খেদিছে। এতিয়া কি হ'ল এতিয়া মাক চাক এতিয়া মাকো এতিয়া গুচি গ'লগে পোৱালিটো তাতে পেলাই থৈ কি পোৱালিনো অকলশৰীয়াকে কি কৰিব সি বেচৰাই চিঞৰি কৰি আছে লাষ্টত আমাৰ ইফালে আমাৰ যি আপোনাৰ মানে বন বিভাগৰ কৰ্মী আছে তেওঁলোকক মাতা হৈছে মাতি পেলাই আপোনাৰ তেওঁলোকক হা হাতীটো গটাই দিয়া হ'ল হৈ হোৱাৰ পিছত আপোনাৰ কি হ'ল হাতীটোৰ মানে পোৱালিটোৰ কাৰণে ইমান বেয়া লাগিছে মাকক বিচাৰি ফুৰিছে বুজিছানে মোৰ মানে আমাৰ মানে সকলোৰে মানে চকুত মানে চকু পানী ওলাই আহিছে মানে বস্তু মানে আপোনাৰ যিটো মানে হেৰিটো দেখি হয় আকৌ চাওকচোন। টিউচন তেনেকে সময় নাপাও নহয় এতিয়া খেতি বাতিত লাগি থাকোঁ। তাতে মানে দু দুই এজন আহে ঘৰতে পঢ়াবলৈ পঢ়িবলৈ কাৰণে। এ তেওঁলোকক কৰি দিয়া যায় তেনেকে ইমান মানে উ পোৱা নাই আৰু।
হয়, হয়। হয় এই যে আমাৰ এই যে আমাৰ নতুন এখন চিনেমা আহিছে। নাম শুনিছে নাই চুপা চুপি।
হয়, হয়, হয় অসমীয়া চিনেমা অসমীয়া চিনেমা হয় অসম চাবলৈ যাবলৈ এতিয়া মানে ম সময় নাই সময় লগতে আকৌ মানে যোৱাৰ মানে তেনেকুৱা বাহন যান বাহনৰ অসুবিধা হয় এতিয়া আমাৰ ইয়াৰ পৰা মানে অলপ দূৰ হয় যে।
নগাঁওলৈ যালে দিয়কচোন দিয়কচোন নগাঁওহে এখন। আপোনাৰ ৰাতিপুৱা আপুনি যাবলৈ যাব আৰু টেম্পু ৰহাত ৰখিয়ে থাকে।
হয়, হয়।
বুজিছে ৰহাৰ পৰা আমি যাব পাৰিম আৰু।
হয়, হয় এতিয়া তাকে চাওচোন এদিন কিনো হয় অসমীয়া চিনেমা জগতৰ কাৰণে এইটো ভাল খবৰ যে অসমীয়া চিনেমা জগতেও এনেকুৱা ভাল ভাল চিনেমা বিলাক আজিও আজিকালি মানে দিছে হয়, হয়। আহ।
যিটো চিত্ৰ এইটোবিলাক নাইকিয়া হৈ গৈছিলে এ সময়ত।
হয়, অসমৰ যিটো সংক সাংস্কৃতিক আ হেৰি আছে গোষ্ঠী আছে তেওঁলোকক এতিয়া আমাৰ অসমৰ সাংস্কৃতিটো আমি অসমৰ মানুহখিনিয়ে ধৰি ৰাখিব লাগিব ন আমিয়ে ধৰি ৰাখিব লাগিব এতিয়া আমি যদি আমি যদি অসমীয়া চিনেমা নাচাওঁ ন তেনেহ'লে কোনে চাব কওকচোন আমাৰ অসমীয়া ক অসমীয়া ভা লে এ বা অসমীয়া ভাষাটো হৈছে এনেকুৱা এটা ভাষা সেইটো অকল মানে অ', অসমত থকা মানুহখিনিয়েহে তাৰ মূল্যতো বুজি পায় বেলেগ বাহিৰ মানুহে মূল্য বুজি নাপায়। তে আমিয়ে যদি আমাৰ বস্তু খিনি যদি আমি যদি ধৰি ৰাখিব নোৱাৰো ন তেনেকে বাহিৰৰ মানুহখিনিয়ে আমাৰ ইয়াত আহি পেলাই ধৰি ৰাখিব নোৱাৰে তেনেকুৱা ধৰণৰ।
তাকেই, সেইটোৱে কথা মানে মোৰ শুনিছে বাইশ তাৰিখৰ পৰা মানে মানে পৰীক্ষা বুইছে।
হয় হয়।
কলেজীয়া পৰীক্ষাত আছে।
হয়।
ত্ৰিশ তাৰিখলৈকে আছে, বুজিছে? মই তাকে মানে চাৰে নটাৰ পৰা যাবা হ'ব চাৰে দহটালৈকে বুজিছে?
হয়।
এতিয়া মই এঘন্টাৰ কাৰণে নগাঁও যাব লাগিব আও, যেনেক নহ'ওক হয়।
হয় হয় আপোনাৰ আহা-যোৱা খৰচাটো মানে ইমান হয় যায়।
খৰচাটো এনেই বেকাৰ এঘন্টাৰ কাৰণে বুইছে?
হয়।
এ চুপা চুপিখন চাই লোৱা হেতেনে ভাল আছিলে। আপুনি যাব নেকি?
মই তেনেকে আপোনাৰ মানে সময়টো মিলাব নোৱাৰো। কিন্তু যদি হয় মানে আপোনাক মই জনাম দিয়ক ফোন কৰি পেলাই আপোনাক মই নম্বৰটোতে। ফোন এটা কৰি দিম। আপোনাৰ যদি যোৱাটো হয়, তেনেহলে মই আপোনাক বেছি নহয় এইকেইদিনতে মই আপোনাক জনাই আছো। টো' মানে মোৰ এতিয়া পথাৰত এতিয়া মানে মানুহ লাগি আছে যে, মানুহ লয় মন চোন মন কাণ দিব লাগে।
আপুনি পিছে হেৰি নহয়, আপুনি কেইটা ৰাতি কেইটাত শুৱে চাৰে দহটাত নে?
ৰাতি মোৰ শুতে শুতে আপোনাৰ নটা বাজিয়ে যায়। প্ৰায়।
অ' অ'। মোৰ মই চাৰে দহটা মানত শুই যাওঁ আৰু বুজিছে।
হয় হয় হয়।